হেল্ল' হেল্ল'
উম কি কৰি আছা বহি আছোঁ, তুমি কি কৰি আছা?
মইও বহি আছোঁ, বাকী খবৰ ভাল?
হয় ভালেই, তোমালোকৰ?
আমালোকৰো ভালেই।
কি খাই আছা?
মই সন্ধিয়া সময়ত চাহ খাইছোঁ, ভাত এতিয়ালৈকে খোৱা নাই। খাম, অলপ পিছত। তুমি?
মইয়ো খোৱা নাই ভাত খাম, সন্ধিয়াত চাহ খাইছিলোঁ। গৰমত খাব মন
নাযায়। অহ'।
উম।
যি গৰম দিছে। জিম তোমাৰ প্ৰিয় উৎস কি কওঁক।
উৎস, মোৰৰ বিহু ভাল লাগে। বিহু, ফ্ৰক কোৱা। দেৱালীৰ এইবোৰ ভাল লাগে। হয়।
দেৱালীত বহুত ভাল লাগে, ফটকা ফু তোৰ হয়, লাইট চাৰিওফালে জ্বলোৱা হয়।
অ' হয়, মনটো ভাল লাগে বহুত। দিলাহি তোমাৰ কি উৎসৱ বেছি ভাল লাগে আটাইতকৈ বেছি?
মোৰো দেৱালী ভাল লাগে। দেৱালী, বিহু।
ঘৰত যাওঁ নে দেৱালীত ফটকা ফু টুৱা
উম, যাওঁ। ফটকা ফুটাও, লাইট জ্বলাও চাৰিওফ ফালে ভালেই লাগে।
খজোৱা লাইট দি
অহ'
অ' ভাল লাগে
বিহুত, বিহুতো ভালেই লাগে। সকলোৱে একলগ হওঁ, গান গায়, গান গোৱা হয়, ডান্স কৰা হয়। আমাৰ
উম, বিহুতটো ভালেই লাগে। পুখুৰীৰ পৰা মাছ মৰাও হয়। পিঠা বনা হয় -বনোৱা হয়। ভালে লাগে।
বিহুত কি কি কৰা।
বিহু তেওঁলোকৰ ফালে ফাংচন হয়। কাৰোবাৰ ঘৰলৈ যাওঁ পিঠা পনা বনায়। আলোহীৰ ঘৰত যাওঁ। জৰ। ভালেই লাগে। তুমি যোৱা নে? তুমি যোৱা নে?